কোৱা উম উম শুনি আছো এয়া বহি আছো ভাত- চাত খাই মেলি তুমি
অ ময়ো এয়া গৰমত কি কৰিবা পকাতে
তাকে যিহে গৰম হৈছে
পাই দিনক দিনে মানে ৰ'দৰ যে একদম তাণ্ডৱ বাঢ়ি গৈছে আৰু
উম আগতকে বেছি হৈ হৈ গৈহে আছে
সঁচাকে বৰষুণৰ এতিয়া কোনো চিন চাবেই নাইকিয়া হৈ থাকি লে তুমি মানে এ ৰাতিপুৱাৰ পৰা একদম আৰু সূৰ্য্যটোলে চাবই নোৱাৰি অ
এ তোমাৰ হোৱাচোন ৰাতিপুৱা সাতটা বজাতে যিটো ৰ'দ ওলাই
সচাকে তই কোনো ক'তো ওলাই যাব নোৱাৰা হ'ল দে বৰষুণ দিলেও কোনো ক'তো ওলাই যাব নোৱাৰে ৰ'দ দিলেও কোনো ক'তো ওলাই যাব নোৱাৰে কবা মই এতিয়া সেইটোকে ভাবিছো আমি বিলাক এতিয়া ধৰা ঘৰৰ ভিতৰতে আছো কিন্তু সেই বাহি বাহিৰতো ধৰা এই খেতি বাতি কৰি থকা যিবিলাক মানুহ আছে বা এই ৰাস্তা ঘাটৰ এইবোৰ কাম কৰি থকা সেইবিলাক মানুহ কেনেকে আছে বাৰু এই গৰমত
নকৰিলেও নহয় উপায় নাই নিজৰ উপাৰ্জন কৰিবই লাগিব
ইমান মানে বেয়া লগা হৈছে দিনক দিনে মানে এতিয়া প্ৰকৃতিয়ে কি ৰূপ ধাৰণ কৰিছে মই মানে ধৰিব পৰা নাই দেই
অথনি মই দেখিছো হা এটা মানে ৰোৱনী দুজনে কলপাতকে মানে পিঠিন মেৰিয়াই পিনি তুমি ভুই ৰুই আছে
আৰু এতিয়া চোৱাচোন তুমি ৰাতিপুৱা সোনকালে যাওঁ বুলি ক'লেও তোমাৰ পাঁচ বাজি ত্ৰিশ মিনিট মানৰ পিছৰ পৰাই চোন কিমান ৰ'দ দিয়ে আকৌ তোমাৰ গধূলিও অ ছয়মান বজালৈকে তো ৰ'দ থাকেই
তাকে
ধৰা পানীখিনি কিমান বেছি গৰম হৈ থাকে
সেইটোয়ে ইমান কষ্ট
উ আৰু এতিয়া চোৱাহো প্ৰদূষণৰ মাত্ৰা দিনক দিনে কিমান বৃদ্ধি হৈছে প্ৰতিটো ক্ষেত্ৰতে এতিয়া ধৰা তুমি অ অ সেই বায়ু হওঁক বা শব্দ প্ৰদূ্ষন হওঁক হয় নে এতিয়া এইবোৰ তালিকা উদ্যোগ প্ৰতিষ্ঠান এইবিলাকৰ পৰা ধৰা কিমান শব্দ তাৰপিছতে তোমাৰ এইবোৰ বেয়া বেয়া ধোঁৱা এতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমণটোহে কিমান বাঢ়িছে
বাঢ়ি গৈ আছে
আৰু মানুহকতো ধৰা অক্সিজেনহে লাগে
অ
কিন্তু এতিয়া অক্সিজেনৰ মাত্ৰা কমি
যিমান পৰিমান লাগে তাতকে মানে বেছি বাঢ়ি বাঢ়ি গৈ আছে
গৈ আছে আৰু ধৰ আমি নিশাহতহে কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেই যদি গেছটো যদি বাঢ়ি গৈ থাকে মানুহে কেনেকে থাকিব
সেইটোৱেই
এ সেইটো আচলতে মানুহৰ কামৰ কাৰণেই হৈছে আৰু এতিয়া উদ্যোগ প্ৰতিষ্ঠানত ইমান ইমানেই মানে কাম বেছি কৰি দিছে আৰু সেইবিলাকৰ পৰা ধৰা কিমান বেয়া বেয়া ধোঁৱা বা তেনেকুৱা গেছ নিৰ্গমন হৈছে অ আকৌ ধৰা এতিয়া শব্দ এতিয়া শব্দ প্ৰদূৰ্ষনো কিমান বৃদ্ধি হৈছে যান বাহনৰ মাত আকৌ তেনেকে উদ্যোগ প্ৰতিষ্ঠানৰ সেই যন্ত্ৰবিলাক
আকৌ যন্ত্ৰবিলাকৰ
উম কিমান বৈ হালা মানে আকৌ দোকান বজাৰ সেইবিলাকতো
আকৌ গছ কটা আজিকালি মেচিনতটো যন্ত্ৰটো সেই তোমাৰ কেনেকুৱা মাত দিয়ে
কেনেকুৱা এটা মানে বেয়া চাউণ্ড কি শব্দ এটা আহে
আকৌ তোমাৰ হেৰি যেন বিজুলী কাম কৰে যেন হে তাৰ শব্দটো
অ আকৌ আজিকালি তোমাৰ এনেকুৱা এটা প্ৰৱণতা হৈছে এই জাবৰ জোথৰ বিলাক মানে নিৰ্দিষ্ট স্থানত নেপেলাই নহয় এই পানীতে পেলাই দিয়ে যে নদী কাষৰীয়া অঞ্চল বিলাকত এতিয়া কিমান পানী প্ৰদূৰ্ষণ হৈছে এতিয়া এনেকুৱা হয় তোমাৰ নদী কাষৰীয়া প্ৰায় খিনি মানুহে নদীৰ পৰাই পানী মানে সংগ্ৰহ কৰে তেওঁলোকে ধৰা কাপোৰ ধুবলে বা। খাবলে, বাচন ধুবলে হয় নহয় ত। সেইখিনি যদি বেয়া জাবৰ জোথৰ খিনি নদীত পেলাই দেন পানী প্ৰদূষণ টো হবই।
উম।
আৰু সেই পানী সেৱন। কৰিলে ধৰা এনেও বেমাৰ হবই বিভিন্ন ধৰণৰ।
এতিয়া আমাৰ ওচৰত গাঁও এখন আছে হা গাঁওখন মানে মিচিং গাওঁ হয় মানে নদী খনবা। পানী মানে তাৰ পৰাই মানে পানী চলি থাকে মানে কাপোৰ ধুৱে গা ধুৱে তোমাৰ খায়। সেইখনতো এনেকে লেতেৰা পানীয়ে মানে জাবৰ আৱৰ্জনা আহে ন। সেইবোৰ খাইতো বেমাৰ পৰে হেতি।
অ আমাও সে তাত ৰিকম নদী আছে যে সেই নদীৰ কাষতে বোক। বহুত খিনি মানুহৰ ঘৰ আছে মানে কিন্তু তোমাৰ সেইকণৰ। মানে ওচৰতে আৰু ইমানেই মানে। সেইখনণত তুমি যাবলৈ হ'লে মানে তুমি নাকত সোপা দিবই লাগিব ইমানেই মানে বেয়া গোন্ধ আহে। ত সেইবিলাকৰ পৰা সেইটো কাৰণে আজিকালি নানা ৰকম যে বেমাৰ যে ওলাইছে। আৰু সেইবিলাক বেমাৰৰ কোনো ঔষধ নাথাকে নহয়।
নাথাকে।
সেইবোৰ বস্তু মানুহে নিজে সৃষ্টি কৰি লোৱাহে। আৰে নিৰ্দিষ্ট পেলনীয়া বস্তু। তো ওলাবই কিন্তু সেইখিনি বস্তু যদি বেলেগ এটা নিৰ্দিষ্ট স্থানত থৈ পেলাই সেইখিনি পুতি। কি দিয়ে আৰু এয়া প্লাষ্টিক বিলাক কি কৰে জ্বলাই দিয়ে।
দলাৰ দলাললৈ।
তাৰ পৰা কিমান এটা বেয়া মানে গোন্ধ আহে বেয়া গেছ নিৰ্গমন হয়। তুমি ভাবি চোৱাচোন আকৌ মাটি এতিয়া উৰ্বৰৰ। টা শক্তিটো কিমান কমি গৈছে আগতে এতিয়া মানে। কৃষি ক্ষেত্ৰতে কৈছো খেতি বাতিটো কিমান লহপহকে হয় ন।
উম আজিকালি তোমাৰ সাৰ নিদিলে খেতিত মাহেই নহয়।
নহয় এতিয়া ধান খেতি হওঁক। বা বিভিন্ন ধৰণৰ তেনেকৈ বাকী পাচলিয়েই হওক। বা শাকেই হওক মানে আগৰ যেনেকে হৈছিলে তেনেকে নহয় মানে।
নহয়।
মাটিতো ধৰা যিকোনো তেনেকা গেলা পচা বস্তুবোৰ পেলোৱাৰ ফলতেটো হৈছে।
উম সেইটোয়ে।
প্ৰদূষণৰ মাত্ৰা তোমাৰ দিনক দিনে বৃদ্ধিয়ে হৈছে আৰু ইয়াৰ ফলত মানে এই বস্তুটো এতিয়া মানুহে ভুগিব লাগে। লগা হৈছে মানে মানুহৰ কৰ্ম।
উম উম আৰু এটা কথা দেই ম‌ই যে কৈছো। পিছে আমাৰ গাওঁ ওচৰৰ গাওঁ খন সেইখনত মানে তোমাৰ মানে নি। বিশ টকা প্ৰতি ঘৰত মানে তোমাৰ হেৰি নাই। তোমাৰ এ লেটিন কৰিবলৈ মানে পায়খানা কৰিবলৈ মানে শৌচাগাৰ নাই মানে।
অ অ সেই সেইবোৰ তেনেকুৱা কেনেকুৱা মানে প্ৰৱণতা ভাবি চোৱাচোন।
উম সেই তাৰে কৰি দে। মাটিতো প্ৰদূষন হৈ যায় তেনে পানী অ পানী প্ৰদূষন হৈ যায়।
অ। আৰু মানে শৌচ শৌচাগাৰ হওক বা প্ৰসাদ গাৰ হওক সেইবোৰনো কেলে বনাই দিছে। হয় নহয় এইবোৰ বীজাণু বোৰ নাশ হব। যাতে নিৰ্দিষ্ট স্থানত পৰে সঁচাকে সেইবিলাক। বস্তু ক্ষেত্ৰত মানুহে কেলে সচেতনতা মানে নহয় আৰু বুজি নাপাওঁ দেই।
এ আচলতে মানে সচেতন হ'বলৈ হ'লে মানে শিক্ষাটোও লাগিব ন। তেনেকে শিক্ষা নথকা যোনবিলাক অঞ্চল। তাতে এনেকুৱা বেছিকে হয় চাবাচোন।
খাৰ পোহৰ মানে এতিয়া হেৰি কৰিব হ'ল আৰু ন পাব হ'ল আৰু মানে এতিয়া এইটো স যুগত
তাকে
আৰু মানে এতিয়া যেনেকুৱা ধৰণৰ তোমাৰ মানে কি কি বেমাৰ হৈছে তুমি নিজে মানে ভাবি চোৱাচোন সেইবিলাক বেমাৰ আগতেতো আমি শুনাই নাছিলো
নাছিলো
বিভিন্ন ধৰণৰ আকৌ এতিয়া আগতে ধৰে সেইবিলাক এই কলেৰা হওঁক বা এই টাইফইড হওঁক গ্ৰহণী এইবিলাক ইমান নাছিলে এতিয়া অহ অহ আকৌ ধৰা এনেকুৱা হয় নলা নৰ্দমা বিলাকৰ ধৰা জাবৰ জোথৰ বা গেলা পচা বস্তু পেলো পেলোৱাৰ ফলত সেইবোৰ মহ মাখি এইবিলাকে এইবোৰ কণী পাৰি সেইবিলাকৰ পৰাই ধৰা এনেকুৱা তাই হয় কলেৰা এইবিলাক হৈ যায় বা ডেংগু হয়
সেইটোৱে
ডেংগু হৈ পেলাই আমাৰ তাত মানুহ এজন ঢুকালে একদম ইমান আমাৰ দেউতা হাততকে সৰু আছে যে খুডা বুলি মাতো
এইটো নিজে সচেতন হৈ থাকিব লাগিব তুমি আৰু বেলেগকো সচেতন কৰিব লাগিব ন
সেইটোয়ে মানুহ এইটো নিজৰ মানে মনলৈ আহিবলে হ'ল আৰু আৰু সেই গুৰু যিজন ঢুকালে বুলি কৈছোঁ তেওঁলোকৰ ঘৰত মানে কয়লা আছিলে
উম
যাতে একদম ইমানেই গোন্ধ ওলাই তেওঁলোকৰ ঘৰলে যাব নোৱাৰি মানে
অহ ইমান গোন্ধ উলা কয়লাতো তোমাৰ আমাৰ ওচৰতো আছে তোমাৰ এই এখন ফাৰ্ম এখন
ইমানেই গোন্ধ ওলাই মানে তুমি যাব নোৱাৰা আৰু মানে সেই মানুহজনী খুৰী গৰাকী বহুত মানে লেতেৰা তোমাৰ একদম ঠাই ঘৰো ভালকে সৰা মোচা নকৰে যতে ত'তে জাবৰ জোথৰ পৰি থাকি কে চাফ চিকুণতটো তোমাৰ নিজৰ কাৰণেহে হয় নহয়
অহ আৰু তেনেকুৱা লেতেৰা জেগৰা হ তোমাৰ মাখিও আহে মাখিয়ো বেমাৰতো এনেও বিয়পাই পায়
উম। সেইটোই মোৰ কথা মানুহে মানে এতিয়া বুজি পাবলে হ'ল। আৰু এতিয়া মোৰ এইবিলাক মানে সেউজ গৃহ গেছৰ মানে প্ৰভাৱ এতিয়া কিমান বৃদ্ধি হৈছে। মানে এতিয়া পঢ়ি এইবিলাক পঢ়িবলৈ পাইছো ন।
সেইটোৱে আমি পঢ়িছো আৰু
উম মানে এইবিলাকে ভাবি থাকো দেই ক' পৰা কি হবলৈ লৈছে
সঁচা হা আজিকালি সেইটো কাৰণে তোমাৰ বতাহ এখনি নাপায় ভালকে চাবা
অহ মানে চব আধুনিকতাৰ দিশে গতি কৰিছে যে আৰু নোলাই ন ন এতিয়ানো মানুহ ভিতৰত সোমোৱাৰ পিছতনো ক'ত এই ৰ'দ খন বুলি বা অকনমান বাহিৰত বহো বুলি জানো না মানুহ ওলাই
কত নোলাম আগতে তোমাৰ বিচনী মাৰি মাৰি গছৰ তলতেটা বহি থাকে
উম
চেন্দেলত বহিবলে গছনোও নাই
নাই আৰু মানে চবে মতে মুঠতে এই। প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি। কেনেকে চলোঁ সেইটোতহে মানে গুৰুত্বটো দিয়ে আৰু। আগতে আবেলি পৰ হলে বা সন্ধিয়া কাল সময়ত আমি কিমান ওলাই মেলি যাওঁ। ইটোৱে সিটো। কথা পাতোঁ ইঘৰে সিঘৰলৈ যাওঁ।
আজিকালি ঘৰতে এচি তলত বহি এনেকে
উম। বেলেগ সেইৰি নাই আও, আকৌ মানে যেতিয়া সেই কাৰেণ্টটো গুচি যায়।
উম।
তেতিয়া কেলে আগফালে চোতালত বহি নাথাকোঁ জানো।
তাকে।
সেইটোৱে উম। যুগটো ক'পা ক'লে গতি কৰিছে।
সঁচাকে দেই আধুনিক আধুনিকতালৈ গৈ আছে বেছিকে।
মানে মানুহে যিমান উন্নতি কৰিছে ন মানে সিমান অধুন্নতি ও মানে আগবাঢ়িছে।
সেইটোয়ে উম মানে নিজৰ সুবিধাটো জাগ পৃথিৱীখনতে কি হয়। কলে গৈ আছে সেইটো গম পোৱা নাই।
উম।
উম।
মানে বহুত এটা মানে মই ভাবো দেই ক' পৰা আমি কত আছিলো ক'ত আহি পালো। আৰু উন্নতি হৈছে আমাৰ নাই হোৱা বুলি বুলি নকওঁ, কিন্তু মানে সেই উন্নতিটোৰ লগত এতিয়া মানে কিছুমান বস্তু খহি পৰিছে মানে, প্ৰাকৃতিক যিবিলাক বস্তু সেইবিলাক মানে খহি পৰিছে, এ প্ৰদূষণৰ মাত্ৰ টা বেছি হৈছে ধৰা। গছ গছনি নাইকিয়া হৈছে।
উম সেইটোয়ে মানুহে নিজে সটো। হয় এই কৰি গৈছে ন।
উম।
হে হে
তিয়া উপায়ো নাই ন কি কৰিবা আৰু অকল তুমিয়ে ময় কৈ যো নহব।
উম এইবিলাক সজে। অ সজাগতাৰ ওপৰত ধৰা কিবা কিবি সভা এখনো যদি পাতিলেহেঁতেন। সেই সভাতে যদি মানুহখিনি বুজালেহেঁতেন।
সেইটোৱে কাৰো সময় আছে কোনেনো ক'ব সেইটো এনেকুৱও আছে।
উম সেইটোৱে।
উম
তাকেহে আৰু পায়, যি হওঁক মুঠতে চব ভালে থকাটোহে লাগে আও।
এইটোৱে ভালে থাকিলে হ'ল চব।
অহঁ।
উম
তাকে। বাৰু তেতিয়া হ'ব।
আহ অ হ'ব দিয়া তেতিয়া।
উম উম উম।